হয়নে, শুনা পাইছা, অ', মই শুনি আছো দিয়া।
উম', কি কৰি আছা এতিয়া?
অহ' এ আহিলো ৰবা অলপ আগতে জিমৰ পৰা, আহি গা-চা ধুই কিবা খালো। হয়, এতিয়া মানে এই এতিয়া মানে যন্তত মন্তৰত যি মানে প্ৰটেষ্ট চলি আছে তাৰে ভিডিঅ' সামাজিক মাধ্যমত চাই আছোঁ। ৰ'বা বহুত বেয়া লাগিছে আৰু দেখি, কি ক'বা এই বিষয়ে।
এই বিষয়ে কি ক'ম, ৰিলচতো পাই আছোঁ এইকেইদিন যন্ত্ৰ মন্ত
তা তাকেইতো মানে' অ খুলিলেই মোবাইলটো সামাজিক মাধ্যমটো খুলিলেই যেন যন্তৰ মন্তৰত গৈ পাইছোঁ সেনেকুৱাে হেন লাগে না?
উম হয় হয় হয়।
চ'ব ভিডিঅ' পাই
আমাৰ কাৰণে এইবিলাক ভৱিষ্যত আমাৰ যুৱ প্ৰজন্মৰ কাৰণে এইবিলাক কৰি আছে ফিউচাৰৰ কাৰণে, মানে শিক্ষা ব্যৱস
এ এনেকৈ কোবাব নালাগিছিল, মোৰ মতে।
তাকেতো।
মান বয়াকে কোবাইছে বহুত।
উ, উ, মইও পাইছো ভিডুত। আমাৰ ইয়াৰ পৰা গৈছে দুইজনমান।
হয়।
যন্তৰ মন্তৰত গৈছে দুইজন।
আজি আমাৰ গুৱাহা ই মহানগৰীতো আছে ৰ'বা, কাৰ্যসূচী, অ' এনেকুৱা ধৰণ অনুসন্ধনৰ কাৰ্যসূচী আছে।
অ', অ', অ', চবতে চলিছে কাৰ্যখিনি। চবতে চলি আছে এতিয়া।
তাকেইটো।
বাকি ৰাতিপুৱা কি খালা?
অ' ৰাতিপুৱা, অ'টছ খালোঁ।
ওটছ খালা নেকি?
চাহ, কল সেনেকৈ আৰু, তুমি?
অ' এ, মই ৰাতিপুৱা ভাত খাই দিলো আলু খানা আৰু ভাত। পাই গৰম ভাত। অ', এতিয়া আৰু ব্ৰইলাৰ আনিছে ৰ'বা ব্ৰইলাৰ, ঢেঁকীয়া শাক।
অ' অ'।
ঢেঁকীয়া শাক আনছে ৰ'বা এতিয়া।
হয়, হয়।
বজাৰৰ পৰা আনছি।
উ উ বতৰ কেনেকুৱা, তোমালোকৰ ফালে?
বতৰ আজি ৰ'দ দিছে আজি।
আমাৰ এতিয়া অলপ সময় আগবেলা ৰ'দ দিলে, এতিয়া কিন্তু বৰষুণ একজাক দিলে।
বৰষুণ দিছে নিকি?
উম।
আমাৰ ইয়াত ৰাতি অলপ দিছিল, কিন্তু নাই তেনেকে দিয়াৰ এতিয়া ৰ'দে দিছে, পুৰা ৰ'দ দিছে। ধৰিব নোৱাৰি তাকেতো, এ ৰ'দ দিলে ভাল আৰু বানপানী চবিগাত চবতে হৈছে।
তাকে বানপানীতচোন এতিয়া মই মানে এতিয়া বাতৰিত দেখা পালোঁ একেবাৰে এইবোৰ মানে শিৱসাগৰ, যৰহাট তেনেকুৱা ঠাইবিলাকৰ এতিয়া ভয়ংকৰ পৰিস্থিতি।
তাকেতো, বানপানীটোতো বহুতেই হৈছে এতিয়া, চব জেগাতে।
উম।
এই তোমাৰ হেৰিবিলাক দি আছে এতিয়া কিন্তু এইবিলাক, পেকেট লাঞ্চ তোমাৰ এইবিলাক পানী বটল, খাদ্য যোগান ধৰি আছে বহুতে।
হয় দিয়া, তাকেইতো মানে এতিয়া, চৰকাৰ প্ৰশাসনেও মানে অলপ সহায় কৰিব লাগে আৰু ভালকৈ চা-চোৱা চিতা কৰিব লাগে এইবিলাক।
অ না কৰি আছে সেইটো ব্যৱস্থা হে কৰি আছে সেইটো। তাৰউপৰি কিন উম পইচা থাকিলেও ইচ্ছা যায় অলপ সহায় কৰিবা, মানে
তাকেইতো।
তেনেকুৱা মানে
এতিয়া যাৰ আছে সিহঁতে নকৰেই নহয় ন।
অ যাৰ আছে বহুত কড়ৰ-কড়ৰ টকা আছে সিহঁতে পাৰে।
উম উম।
সিহঁতে ইচ্ছা কৰলে পাৰে, এক কড় টকা গ'লেনো কি ক্ষতি।
অ'।
সিহঁতৰ কিমান ট
এতিয়া চাবা অ আমাৰ ই ত সাধাৰণ জনতাৰ পৰাইতো মানে উপাৰ্জন কৰে, এই ধৰা এতিয়া আম্বানি এ নিহঁত তেওঁলোকে ইমান মানে আমাৰ জনতাৰ পৰাইতো তেওঁলোকে ইনকাম কৰি আছে। গতিকে তেওঁলোকে এনেকুৱা বিপদৰ সময়ত আৰু যদি অকমান সহায়কৰ হাত আগবঢ়াই তেতিয়াহ'লে ভাল হ'ব আৰু তেওঁলোকক মানে অলপ টকা পইচা সকলো নহয়, এতিয়া তেওঁলোকৰ কোটি কোটি টকা। ত এতিয়া সিমান টকা তেওঁলোকে কি কৰিব হয় নে নহয়? এনেকুৱা নহয় যে তেওঁলোকৰ ডেইলি এক কোটিকে খাব পাৰিব এনেকুৱা নহয়। গতিকে অলপমান মানে যিটো অ মানৱ সেৱাৰ নামতো অকনমান দিব পাৰে।
অসমত ইমান ধনী ধনী মানুহ আছে বহুত আছে। ঠিকাদাৰ বিলাকে পাৰে ইচ্ছা কৰলি ইমান ডাঙৰ ডাঙৰ ঠিকাদাৰ আছে। সিহঁতে পাৰে তোমাৰ পলিটিচিয়ান বিলাকেতো কৰেই প্ৰায় তোমাৰ বিজনেচ মেন এইবিলাকে পাৰিব কিন্তু আৰু আমি
উম উম।
সাধাৰণ মানুহ মিদুল ক্লাষ্টে ন কি দিব।
হয় হয়।
মিদল কাষ্ট কাণত থাকিলে চাহিদৰ দুই তিনি ঘৰ মানুহক চাব পাৰে তাত তাৰপৰ বেছি চাব নোৱাৰে নহয়, সিহঁতৰো কিবা কে চলি থাকে চাকৰি এটা কৰি চল্লিশ-পঞ্চাশ হাজাৰ নিজৰ ফেমিলিৰ কথা আছে।
উম।
বেলেগৰ
তাৰোপৰি আজিকালি মানে কি হৈছে, মই যে আহ পূজা, বিহু এইবিলাকতো চান্দা বহুত বহুত লৈ যায় নহয়। হয়নে সেইবিলাকত দি থাকপাই লাগা হয়।
হয় তেনেকুৱাই আৰু মানে কি ক বান স্বৰূপ কিন্তু হোৱা নাই উ মানে আমাৰ এইখিনি নাই তেনেকুৱা
অ অ আমাৰ আৰু কিন্তু মহানগৰীত সমস্যাটো জানেই এইটো কৃত্ৰিম বানৰ সমস্যাটো এইটো মানে
এইটো আৰু কৃত্ৰিম এইটো বান এইটো এইটো আৰু বানপানী বৰষুণ দিলেই হয় আৰু ডাঙৰকে
উম! উম! হয় হয়
এইটো আৰু বৰষুণৰ লগত সেইটো আৰু নদীৰ লগত হেৰি নাই সিমান। নদীৰ লগত সম্পৰ্ক নাই, এইটো মানে বৰষুণ দিলে ড্ৰেইন বিলাক হেৰি হৈছে তেনেকে পানী জমা হয়। বাকী ৰাতিপুৱা উচ খালা নেকি?
উছ খালোঁ হয় উছটো মানে ভাল আৰু মানে বেছি এতিয়া মই অলপ শকত হৈছো না মানে সেইকাৰণে ভাতটো মানে তিনি টাইম ভাত খাই দিলে অলপ বয়া মানে মোৰ কাৰণে।
ৰাতিপুৱাও আজি ভাত খোৱা নাই? কেতিয়াবা
নাই আজি খাও নাই অ অ কেতিয়াবা খাওআ জায়।
দুপৰীয়া কি বনাব আজি?
অ দুপৰীয়া মানে আজি আছে আজি মানে আমাৰ ঘৰৰে অমিতা গছ আছে এজোপা সেই অমিতাৰ মানে চব্জি বনোৱা গৈছে আজি নিৰামিষ আৰু দালি এনেকুৱা ধৰণৰ।
খাব লাগে অমিতা চব্জি, এই মানে বহুত ভাল কিন্তু এইটো অমিতা। অমিতা খাৰ কৰি খালে তোমাৰ বহুত তোমাৰ এই শৌচ শৌচকচা হলেও খাব পাৰি সেইটো।
অ অ।
তেনেকুৱা ভাল সেইটো অমিতা।
উম উম তোমালোকৰ তেনেকুৱা আছে নে গছ অমিতা গছ- চছ।
আছিল অমিতাৰ গছ আছিলে কাটি দিলোঁ মানে তোমাৰ এই অলপ ঘৰত ওচৰতে মানে ঘৰত অলপ টিং বিলাকত অসুবিধা হয়।
হয়।
দুডাল আছিল কাটি দিলোঁ তাৰ পিছত পথাৰত দিছোঁ। পথাৰত বাৰু ভৰিতোত থোৱা নাই ভৰি এটা আছে।
উম উম
তাত মানে হোৱা নাই ডাঙৰ হোৱা নাই।
হয়
অমিতা কিন্তু বহু হেৰিত ব্যৱহাৰ হয় দে মানে
এতিয়া মানে ঔষধি মানে ফলৰ ভিতৰত এইটো ফলতো পৰে চব্জি চব্জিটো পৰে হয় নে, তুমি চব্জিও বনাই খাব পাৰা ফল হিচাপেও খাব পাৰা আৰু আমাৰ টো অসমৰ ফলৰ ৰজা বুলি কোৱা হয়।
অমিতা কিন্তু হেৰি চেৰিতো দিব পাৰি হে এই এইবিলাক মাংস, হাহৰ মাংস। তাৰে পিছত এই যিবিলাক মাংস নিসিজে অলপ
উম উম
তেনেকুৱাত দিব পাৰি আমি দিও কেতিয়াবা তাৰমানে কোমৰাটো আৰু নাপায় নাই সহজতে কোমোৰা হাঁহৰ লগত দিয়ে কিন্তু কেতিয়াবা আৰু তোমাৰ অমিতাটো দিলেও হৈ যায় কিন্তু।
অ হয় যায় হয় যায় তাকেই।
খানা চানা খালি কেতিয়াবা দি দিওঁ আৰু অমিতাই এটা লৈ যাওঁ।
উম উম
হে তেনেকুৱা খাই দিও আৰু।
অ।
বাকি অমিতা তোমালোকৰ কেইডাল গছ আছে?
অমিতাৰ গছ আমাৰ ইয়াত দুজোপা আছে, এই মানে ভালেখিনি লাগিছে দিয়া। প্ৰায় এতিয়াও প্ৰায় দহ বাৰটামান আছে কিন্তু সৰু সৰু ছাইজৰ আৰু। মিডিয়াম ছাইজ।
মিডিয়াম ছাইজ অহ, পকিলে কিন্তু খাব ভাল অমিতাটো।
আৰু অমিতাটোত বেছি পোক নহয় ন' আমাৰ যেনেকুৱাকৈ পোক হয়।
অহ', নাই, নাই পোক নাই। অমিতা কিন্তু মই পকা অমিতাও ভাল পাওঁ মিঠা যিটো থাকে।
উম', উম'।
এইটো কিন্তু তোমাৰ খায় ভাল লাগে তেনেকে।
উম, ঠিকেই।
এইটো বেয়া নহয় কিন্তু তেনেকুৱা।
তোমাৰ গাঁৱটোতো বহুখিনি মানে ঔষধি উদ্ভিদ পোৱা যায় মানিমুনি ভেদাইলতা।
অহ, এইবিলাকতো পোৱা যায় বাৰু এইবিলাক থাকেই আৰু তোমাৰ।
নিজে ব বুটলি আনি বনাই খায় থাকিব পাৰি আৰু নিকিনাকে।
এ কালি তোমাৰ কথাটো মানে মই মানে যি গুৱাহাটীত মানে তোমাৰ ইমান যি ব্ৰইলাৰৰ দাম হৈছে, সেইটো কথা মই মানে ইয়াত ক'লো দুই এজনক মানে।
অহ', অহ'।
যি মাংসৰ ইমান দাম হৈছে, আমাৰ ইমান কম। গুৱাহাটীত গুৱাহাটীত বোলে ইমানকে চলিছে, তাকেতো ইমান দাম।
হয়, হয়। অহ, মানে ইয়াত তিনিশ টকাৰ তলত নোপোৱা তিনিশ বিছ কৈ ক'ৰবাত, লাষ্ট তিনিশত দিয়ে আৰু ত' ক'লে।
তাকে ক'লো এনেকুৱা আৰু মই আচৰিত হৈছো।
তাৰ কেইদিনমান আগলৈকে দুশ আশি টকা আছিল। আশিত, আশিৰ তলত আৰু পোৱা নাছিলোঁ মানে। হম।
সেইটোই আৰু। বাকী এতিয়া কৰ'বাত যাবানে আজি ফুৰিব?
অহ, আজি পাচবেলা মানে আজি ডিউটি আছে ৰ'বা এই দুটাৰ পৰা যাম।
অহ, ডিউ-ডিউটি আছে নেকি?
অহ', অহ' তুমি ক'ৰবাত যাবা নেকি?
নাই, নাই। চাওঁ গধূলি এনেই চকৰ পিনে যাম যোৱাকালি ক'তো যোৱা নহ'ল ৰবা।
অহ', অহ' মানে মইয়ো বন্ধু এজনৰ লগত ভাবি আছিলো যে, শ্বিলংৰ ফালে যাম কিন্তু মানে এইকেইদিন বতৰৰ মানে একদম, বতৰটো একদম বেয়া। সদায় বৰষুণ গতিকে এইকেইদিনত মানে যোৱাটো কেনচেলে কৰিছো আৰু।
না মইয়ো যোৱাৰ কথা আছিলে বানপানীৰ কাৰণে আৰু। আমাৰ শ্বিলং টিলংতো বানপানী তেনেকুৱা হৈ তাতে পাহাৰলৈকে না তাত ভূমি-ভূমিস্খলন হৈছে এইবিলাক কিবা কানি। তাৰে কাৰণে এই ৰিক্স ল'ব নোৱাৰি আৰু।
উম', উম' ঠিকেই এনেকুৱা বতৰত নোযোৱাই ভাল, মানে ঘৰত থকাই মংগল।
উম, আগষ্ট মাহতটোত চাওঁ বাৰু আগষ্টত টাইম আছে।
অহ', অহ', হয়। ক'ত কি মানে মানে বিপদ বিঘিনি হয় তোমাৰ এতিয়া দেখিছাই যোৰাবাট তেনেকুৱা আদি ঠাইত সকলোতে আৰু মানে। পানী মানে কৃত্ৰিম বানৰ ফলত বহুতৰ গাড়ী পৰ্যন্ত বেয়া হৈ গৈছে।
হয় হয় গাড়ী পৰ্যন্ত হেৰি হৈ গৈছে। এইদম মানে গাড়ি তালৈ গৈছে দুই এখন দেখিছো স্কুটি কিবা কানি এইবিলাক মানে বানপানীত পাহাৰত পুত খাই
অঁ গাড়ী মানে পানী চাইলেঞ্চাৰত পানী সোমাই গাড়ী বন্ধ হৈ যায়। গাড়ি আমাৰ নিজৰে এইবোৰ এনেকুৱা হৈছিল কিমান মানে খৰচা হৈছে আৰু।
হয় হয়। চেদিয়া নাই, ভালে লাগিল তোমাৰ লগত কথা পাতি দিয়া।